হেল্ল'? হেল্ল'? হয়, শুনিছে নে?
অ', শুনিছোঁ। আপুনি ব্যস্ত আছে নেকি?
নাই এফে- এনেই আছিলোঁ আৰু। মোবাইল চাই এনেকুৱা। হয়, খবৰ ভাল আপোনাৰ? হয়, খোৱা-লোৱা হ'ল।
অ' ভালে আছোঁ মইয়ো।
হয় - হয় - হয়।
গৰম বন্ধ দিলে ন', এইটোৰ কাৰণে আপোনালৈ ফোন কৰিলোঁ। কৰবালৈ ফুৰিব যোৱাৰ প্লেনিং আছে নেকি বুলি।
হয় - হয়, গৰমৰ বন্ধটো দিলেই আৰু গৰমো পৰিছে। ফুৰিব যাবৰ প্লেনটো বনাই আছোঁ। আচলতে ফুৰিব লাগে।
ক'ত যাম বুলি ভা
হয়। অ'- আচলতে অসমৰ তো বহু জাগাই ঘুৰা হৈছে। এতিয়া ভাবিছোঁ, আমাৰ অসমৰ ওচৰত যিহেতু মেঘালয়খন আছে ছে আৰু যিহেতু বহুতো গৰম পৰিছে, গতিকে মেঘালয়ৰ ফালে ফুৰিব যাওঁ নেকি। কা- কিয়নো, তাৰ মেঘালয় যোনটো নেচাৰেল প্ৰ- প্ৰাকৃতিক পৰিৱেশ সেই পৰিৱেশ আচলতে বহুত মনোমোহা। তাত গছ-গছনিবিলাক চাইকেনে আমাৰ মনটোৱে পবিত্ৰ হৈ যায় আৰু তাত যি ধুনীয়া আপোনাৰ ৱাটাৰ ফল আছে তাত আমি গাও ধুব পাৰোঁ। সেনেকুৱা আৰু, সেনেকে ভাবি আৰু। হয় - হয়, আৰু আচলতে- হয় হয়- হয়, কওঁক আপুনি কওঁক।
নাই, আপুনি যিটো কৈছে সেইটোৱে ক'ব খুজিছিলোঁ। মানে অ'- এনেকুৱা ধুনীয়া পৰিৱেশত গ'লে, মনৰ লগ তে মগজু গোটই মানে অ'- আমাৰ মন-ম গজু চব ভাল হোৱা যেন লাগি যায়, সুস্থ হোৱা যেন লাগি যায়।
হয় - হয় - হয়। ঠিকে কৈছে আপুনি। আৰু আচলতে ভ্ৰমণ কৰিলে, কিন্তু বহুত ধৰণৰ অ'- নজনা কথা জানিব পাৰি। বহুত ধৰণৰ মানুহ লগ পায়, লগ পোৱা যায়। সিহঁতৰ অ'- কলা-সংস্কৃতি, চাল-চলন, অ'- খাদ্য প্ৰণালী, সকলো বস্তু আচলতে বুজিব পাৰি, জানিব পাৰি। আৰু আপুনি অ'- খাদ্য প্ৰণালী বুলি খুৱাতে আপোনাৰ এক্সপিৰিয়েঞ্চো কৰিব পাৰি যে আমাৰ খাদ্যবিলাক চাবলৈ গ'লে বেলেগ-বেলেগ ধৰণৰ। কিন্তু সিহঁতৰ খাদ্য প্ৰাণী বিলাক বেলেগ-বেলেগ ধৰণৰ, সেনেকুৱা আৰু। বহুত ধৰণৰ এক্সপিৰিয়েঞ্চ হয় আৰু বাহিৰত গ'লে, মানে ভ্ৰমণলৈ গ'লে।
হয়।
আৰু আপোনাৰ সেনেকুৱা আৰু। আপোনাৰ হয়, হয়, কওঁক।
আন ঠাইত গ'লে মানে এনেকুৱা হয় যে আমাৰ আহ ঠাইত আমি সদায় আমি জীৱন যাপন কৰি আছোঁ, তাৰ লগতে আনঠাইত গ'লে নতুন ভাষা নতুন দৃষ্টি আৰু বিভিন্ন ধৰণৰ সংস্কৃতি বোৰৰ লগত পৰম্পৰাৰ লগত আমি চিনাকি হওঁ, কিবা এটা ভাল লাগে। আনৰ যে কিবা এটা দেখিলোঁ, শিকিব পাৰিলোঁ, জানিলোঁ, হয়নে? অভিজ্ঞতাও বাঢ়ে আমাৰ।
হয়, হয়। আৰু বহুতো নতুনত্ব আনিব পাৰি, চাপত এতিয়া আমি মই বা ফুৰিবলৈ গ'লোঁ। আমাৰ মানে চাপজ ঘৰত বা আমাৰ গাঁওতে সেইখিনি বস্তু নাই, কিন্তু এখন গাঁৱত যেনে আপোনালোকৰ ৰাংচাপাৰা যে আছে আপোনাৰ ক্লিন ক্লিনিং ভিলেজ। পৰিষ্কাৰ ভিলেজ গাঁওখন। তাত গ'লে যেন আমি দে দেখিব পাৰোঁ যে আমি আ, গাঁৱৰ মানুহবিলাক ইমান ধুনীয়াকৈ নিজৰ আহ চৌপাশটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে। আহ ওচৰে-ওচৰে জাবৰ আহ, কিবা জাবৰ ফেৰাবৰ কাৰণে আপোনাৰ ডাষ্টবিন ৰাখিছে, তাত জাবৰ পেলাইছে। এইবিলাক দেখিলে আছ আচলতে বহুত ধৰণৰ কথা শিকিবও পাৰি, জানিবও পাৰি। তেনেকুৱা আৰু
হয়, হয়।
আৰু হয়, হয়, হয়, আৰু সেনেকুৱা আচলতে পৰিচয় পৰিচ্ছন্নতাত থকাৰ ফলত হয়, বহুতো বেমাৰ আজাৰো নহয় কিন্তু চাবলৈ গলে। হয়।
কাৰনে মনটো সুস্থ থাকে। যেনে আমাৰ ঘৰ ঘৰু আমি পৰিষ্কাৰ কৰি ৰাখিলে আমাৰ ৰুমটো মনটো আমাৰ ভাল লাগি থাকে। আৰু লেতেৰা পেতেৰাকে ৰাখিলে আমাৰ মনটোও মানে অ', এইটো মানে কি হয় আনকনচিয়াচলি আমাৰ ব্ৰেইনটো মানে ডিষ্টাৰ্ব পাই থাকে। যে সেই লেতেৰা বস্তুবোৰ ধৰি লওঁক আমাৰ ৰুম বোৰ আমি ক্লিন কৰি নাৰাখিলে, ইয়াত বস্তু তাত বস্তু অত-তত পেলাই থ'লে মানে কি হয়, আমাৰ ব্ৰেইনটো আনকনচিয়াচলি এইটো মানে অ', আমাক চিগনেল দি থাকে ডাইৰেকশন দি থাকে বা তেওঁ বে হৈ থাকে যে কেতিয়া চাফা কৰিব বা কেতিয়া কি কৰিব এইটো এনেকে সেইটো কিন্ত হৈ থাকে আমি সেইটো লক্ষ্য নকৰো কিন্তু এইটো হৈ থাকে আমাৰ। ৰিফ্লেক্
হৈ থাকে হয়, হয়। হয়, হয়। আচলতে যিকোনো বস্তু-বস্তু আমি পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিলে ৰাখিলে আমাৰ স্বাস্থ্যও তেনেকে ভাল হয়, ঠিক তেনেদৰে আমাৰ অ', মগজুও ভাল হয় মানে ব্ৰেইনটোতো ভাল লাগি থাকে এনেকুৱা এটা পজিট মানে নকাৰাত্মক চিন্তা আহে যে আমি বহুত ধুনীয়াকে আছোঁ, ভালদৰে আছোঁ, সেনেকুৱা আৰু। ভাল মুঠতে হয় আৰু।
মানে আমাৰ পৰিৱেশটো পজিটিভ হলে মানে আমাৰ মানে ভাইব বিলাক যেতিয়া পজিটিভ হয় মানে আমি অ', আমাৰ এটা কিবা কি কয় এইতো? উম কি কৰে কেমিকেল প্ৰডিউচ হয় যিটো আমি মানে হেপী হেপী মুডত থাকো তেনেকুৱা
হাৰমন ভৰিযাব
হয় হয়
উম, হয়, হয়।
আপুনি এনে ক'ত-ক'ত গ'ল?
অ', মই অসমৰ অসমৰ ভিতৰত বহু জেগাই গৈছোঁ মাজতে আপোনাৰ শিৱসাগৰ গৈছিলোঁ তাতো বহুত পুৰণি যোনবিলাক কলা সংস্কৃতি সেইবিলাকৰ লগত জড়িত হলো চালো ভাল লাগিছে তাৰপিছত ৰংঘৰ কাৰেংঘৰবিলাকতো দৰ্শন কৰিলো আৰু ভাল লাগিছে তাৰপিছত এই হয় হয় যিকোনো মঠ মন্দিৰতো বহু মঠ মন্দিৰত গ'লোঁ আমাৰ যিহেতু মই দুধনৈত দুধনৈত থাকো আৰু দুধনৈত এটা বহুত ধুনীয়া মন্দিৰ আছে বনবাসী মন্দিৰ বুলি মোৰ প্ৰায় মই যায় থাকোঁ মন্দিৰত হয় বহুত মাহাত্য থকা মন্দিৰ আৰু এই মন্দিৰতো যাওঁ আচলতে মন্দিৰ মঠ মন্দিৰবিলাকত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ মন মগজু এনেকুৱা হৈ যায় এনেকুৱা তা আহ পজিটিভ মাইণ্ড আহি যায় মানুহ ভাল লাগি যায় আৰু সেনেকোৱা আৰু আচলতে হয় তেনেকে আৰু ভাবো হয় কি ক'লে
আপোনালোকৰ দুধনৈত টো মই শুনিছিলো কি বহুত ডাঙৰ কলৰ বজাৰ হয়
হয় দুধনৈত আচলতে সেইটো আপোনাৰ দৰংগিৰি বুলি কোৱা হয় দৰংগিৰিত বহুত ডাঙৰ কলৰ বজাৰ হয়
আচ্ছা আচ্ছা অ তাত মানে অ মানুহে খেতি কৰে নে মানে
উম হয় সিহঁতে আচলতে খেতিয়ে কৰে হয় হয় খেতি কৰি পেলাই সিহঁতে সেনেকুৱা বনাই
অ অ অ মই বাৰু যোৱা বছৰ ভূটানলৈ গৈছিলো তাত গৈ পেলাই এটা নতুন কথা জানিব পাৰিলো
হয়
আহ ধৰি লওক আমাৰ অসমৰ যিবোৰ খাদ্য তাত আমাৰ কিছুমান মচলা ব্যৱহাৰ কৰো হয়নে মাছ মাংস ধৰি লওক আমি আদা নহৰু পিঁয়াজ তেনেকে বহু ধৰণৰ মচলা জিৰা তেনেকুৱা ব্যৱহাৰ কৰো তাৰ লগতে আমি জালুক জলকীয়াবোৰো দিওঁ
হয় হয়
তেনেকৈ মই যেতিয়া ভূটানলৈ গলো তাত মই এটা বজাৰ দেখা পাইছিলো সেই বজাৰত যেতিয়া গলো
হয় হয়
তেতিয়া দেখা পালো যে ধেৰ জলকীয়াৰ বজাৰ মানে বিভিন্ন প্ৰকাৰৰ জলকীয়া চাৰিও পিনে মানে বিভিন্ন ধৰণৰ জলকীয়া মই দেখা পালো তাত তাৰপিছত মই তাত এটা মানে হোটেলত আমি খাবলৈ গলো তাত এতিয়া খোৱা খাবৰ কাৰণে আমাক যেতিয়া চবজিবোৰ আনি দিলে
হয়
তাত মই দেখিলো যে অ দালিত ঢেৰ জলকীয়া
আচ্ছা জলকীয়া বহুত।
আমি এনে নৰ্মেলে আমাৰ অসমৰ খাদ্য য'ত আমি অ, জালুক হিচাপেহে ব্যৱহাৰ কৰোঁ জলকীয়া এটা বা দুটা তাৰে তাৰ বেছিটো আমি নিদিও মচলা হিচাপে কিন্তু তাৰ ধেৰ জল মানে আৰু যেতিয়া আমি মাংস খালো মাংসৰ লগত সমান সমান জলকীয়া মানে মাংস যিমান পৰিমাণৰ জলকীয়া সিমান পৰিমাণৰ তাৰ পিছত মই মনত পৰিল যে বজাৰ এখন দেখিছিলো ঢেৰ জলকীয়া বিভিন্ন প্ৰকাৰৰ জলকীয়া সৰু ডাঙৰ। তাৰ পিছত মই সুধিলোঁ যে আপোনালোকে এনেকৈ। জলকীয়া খাই নেকি তাৰপিছত তাহাতে কল যে আমাৰ কাৰণে জলকীয়া কিয়াতো মানে মচলা নহয় আমাৰ কাৰণে সেইটো চবজি হয় বুলি কয়।
হয় আচ্ছা অ, সিহঁতে তাৰ মানে জলকীয়া খুব ভাল পায় নিশ্চয়।
মানে আমাৰ কাৰণে যেনেকৈ ধৰি লওক বেলেগ চবজিবোৰ লেচেৰা, বিনছ এইবোৰ যেনেকে আমাৰ কাৰণে চবজি তাহাতৰ কাৰণে মানে জলকীয়াটোৱে চবজি।
আচ্ছা - আচ্ছা, হয় - হয়।
ধৰণৰ জলত আমি সামাজিক মাধ্যমৰ জৰিয়তেও দেখা পাওঁ ন কিছুমান চাইনিজ খাদ্যবোৰ যে খাই এই যে মোক বাং ভিডিঅ' বোৰত দেখিছে ন। ধেৰ জলকীয়া খায় তাহাঁতে মানে তাহাঁতৰ কাৰণে জলকীয়াত ত আচলতে মছলা নহয় চবজি হয় তাহাঁতৰ।
অহ, অহ, আচ্ছা অহ, ইয়াতে আকৌ জলা কেইটা হয় আমিতো অলপমান খালে আমাৰ একদম মানে চকুৰে নাকেৰে পানী ওলাই যায় সেনেকুৱা।
হয়-হয় সেইটোৱে। তেনেকুৱা আচলতে আমি বহুত ধৰণৰ ঠাইবোৰত যাব লাগে আৰু এতিয়া মানে নগলে আৰু কেতিয়া যাম সেইটো এটা কথা আছে। আৰু বহু জাগা মানে ঠাই চোৱাৰ নিচিনা মানে সুখ কতো নাই।
হয়-হয়-হয়-হয় খাই যা হয় কথা বুজি পোৱা যায় আৰু।
হয়-হয়, নতুন-নতুন শিকিব পাৰা য যায় হয় আহ, মই কৈছোঁ যে আপুনি যে ফুৰিবলৈ গৈছিলে বা এনেকে ঠাই চাব গৈছিলে। তাৰ কিবা অভিজ্ঞতা মানে অ, শ্বেয়াৰ কৰিব নেকি যিটো আপুনি মানে আহ, এডভাইচ দিব পাৰে যে এনেকুৱা কৰিব লাগে বা তেনেকুৱা কৰিব নালাগে।
হয় অ, হয় অভিজ্ঞতা মানে ভালে আৰু সেনেকুৱা আৰু চাব অ, বহু জাগাত এনেকে ঘুৰা ঘুৰি হৈছিল কেতিয়াবা এতিয়া চাপজ আজিকালি যোনকা নৱপ্ৰজন্মই ফুৰিবলৈ যায় বাইক বাইক-বাইকাই-বাইক স্কাৱাৰী বোৰ ল'লে বহুত তীব্ৰ জৰেৰে চলোৱা দেখিবলৈ পোৱা যায় সেনেকোৱা আলতে কৰিব ন নালাগে ট্ৰাফিক ৰোলজ য যোনবিলাক থাকে সেইবিলাক যদি মানি চলাই চলাই তেনেহ'লে টো এটা ভাল হয় আৰু। চাবলৈ দেখিবলৈ পোৱা যায় যে কিছুমান ল'ৰা - ল'ৰাই আৰু ল'ৰা ছোৱালী বিলাক শুকা বিলাক খাই পেলাই আহ যতে ত'তে এ পিত বিলাক পেলাই সেইটো আচলতে বহুত বেয়া কথা আচলতে আৰু বহু ধৰণৰ জাগা লেতেৰা কৰে। সেই লেতেৰা কৰাৰ ফলত আচলতে বহুত ধৰণৰ প্ৰদূষণ হৈ আছে আমাৰ পলিউচন হৈ আছে। যে সেইখিনি বিলাকৰ কাৰণে আৰু সেইবিলাক যতিক ৰ'দ হয়। এতিয়া ক'বাত ফুৰিবই গ'লে যেনেকৈ নিজৰ ঘৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা কৰি ৰাখে, ঠিক তেনেদৰে যদি সকলো জগাবলৈ নিজৰ ঘৰৰ নিচিনাকৈ পৰিষ্কাৰ পৰিচছন্নতা কৰি ৰাখে, তেতিয়া ভাল হয় আৰু। সেই দিশত আৰু কি, সবে বুজি পাব লাগে আৰু। সেনেকুৱা আৰু।
হয় - হয়। তাৰ লগতে আপুনি দাৰ্জিলিং গৈছে নেকি কেতিয়াবা?
হয় দাৰ্জিলিং মই যোৱা নাই কিন্তু মই শিলোগুৰি মানে নেপাল গৈছিলোঁ শিলোগুৰি হৈ নেপাল হৈ গৈ গৈছিলোঁ। নেপাল হয় - নেপাল হয়। হয় কওকচোন।
দাৰ্জিলিঙৰটো মানে ৰাতিপুৱাৰ যিটো ঠাণ্ডা বতাহ সেইটো মানে অ'- আমাৰ অসমত থাকি বিলাক অনুভৱ কৰিব নোৱাৰে।
নোৱাৰি।
যিটো ৰাতিপুৱা যিটো বতাহ আহে, সেইটো অলপ মানে বেলেগ ধৰণৰ। ইমান ফ্ৰেছ, ইমান চফা - চফা লাগে মানে যেন সেইটোহে বতাহ। আৰু তো দাৰ্জিলিঙৰ পাহাৰৰ লগতে মনোমোহা চাহ-বাগিচা, তাৰ লগতে দাৰ্জি দাৰ্জিলিঙৰ ম'ম', থোপ্কা। দাৰ্জিলিঙত চাহ বৰ সোৱাদ। আপুনি এইবাৰ গ'লে, নিশ্চয় ট্ৰাই কৰিব তাৰ ম'ম', থোপ্কা আৰু চাহ।
হয় - হয়, মই নিশ্চয় যাম। মই মানে যাম - যাম বুলি ভাবি আছোঁ, কিন্তু সময় সুযোগ সেনেকে মিলা নাই। কিন্তু আপুনি কোৱাৰ কাৰণে ভাল লাগিল বাৰু। নিশ্চয় যাবলৈ চেষ্টা কৰিম। হয় নিশ্চয় ভাল লাগিব। হয়।
দিয়ক।
হয়, মোৰো ভাল লাগিল আপোনাৰ লগত কথা পাতি। ঠিক আছে। পিছত কেতিয়াবা লগ পাম। হয়, ঠিক আছে। ধন্যবাদ। হয় - হয় - হয়। হয়।